হেল্ল'।
হয় হয়।
হয়। শুনিছেনে? আছোঁ বাৰু এনেই।
তাকে ইমান, অ অ ভালে আছো ভালে আছো।
হয়।
অ মই তাক তাকে অলপ ৰীতি নীতি কিছুমান পৰম্পৰা যে আছে আমাৰ তাকে অলপমান ভাবি আছিলোঁ।
হয় হয়।
অ মানে আৰম্ভণিটো মই যদি ক'ব যাওঁ তেনেহ'লে আকৌ আমাৰ যে কয়- ক্লাছ ভাঙিলে বেয়া মানে, সেইটো মানে অতীতৰ আগতে- আইনাৰ দাম বহুত হৈছিল সেইকাৰণে আজিকালি সেইটো নীতি নিয়ম- কিয় মানে পালন কৰি আছে মানুহবিলাকে? অ আৰু লগতে যে হয় মেকুৰীৰ ৰাস্তা কাটিলে বহুত বেয়া ৰীতি নীতি এইবিলাক আছে যে। মানে আগেৰে পাৰ হৈ যাব নালাগে। সেইটোৰ মই যদি ইতিয়াস চাই এনেকুৱা শুনিছো আৰু যেতিয়া মাক মেকুৰীতো যাই থাকে- তাক ত পিছে পিছে বাচ্ছা কেইটাও যাই থাকে, অ- সেইটো কাৰণে মানে গাড়ীখন বা খোজ কাঢ়ি থাকিলে ৰখাই দিব লাগে আৰু যাতে- পোৱালি কেইটা যাতে মানে সেই ছেফলি যাব পাৰে আৰু সুৰক্ষা সুৰক্ষিতভাৱে। সেনেকুৱা কিছুমান ৰীতি নীতি আছে, আৰু আপুনি কিবা এনেকুৱা শ্বেয়াৰ কৰিব নেকি আৰু?
ৰীতি নীতি কিছুমান আহ বিশেষকেতো মই আহ- তেনেকৈ বাৰু ক'লে মই বিশেষকে ৰীতি নীতি ফলৰ কৰা তেনেকুৱা বাৰু। বিশেষ মানে, মানুহ নহয় বুলি ক'ব পাৰিম মই, বিশেষকে। কিন্তু কিছুমান নীতি-নিয়ম তথাপিতো, মানে কয় আৰু আমাৰ এতিয়া মা-দেউতা বা আইতাহঁতৰ পৰা কথা শুনি আছো, যেনেকে কিছুমান মানে নীত ৰীতি- নীতি মানি চলিব লাগে, তেতিয়াহ'লে মানে নিজৰ ঘৰখন মানে ভাল বাৰে চলি যাব পাৰে বুলি কয়, কিন্তু ভাবো কিন্তু, যিবিলাক মেকাপ মেকুৰীয়ে ৰাস্তা কাটিলে, যাব নালাগে, সেইবোৰ মই ভাবোঁ অন্ধবিশ্বাসতে পৰিব। কাৰণ সেইটো তেওঁলোকে‌ জাষ্ট, তেওঁলোকে নিজৰ ৰাস্তাটো পাৰ হৈছে, সেইটো আমাৰ কাৰণে একো ক্ষতি নহয় বুলি মই ভাবোঁ।
হয়, হয়।
কিন্তু কিছুমান, আ, ঘৰৰ যিবোৰ আমাৰ পৰম্পৰাগত নীতি- নিয়ম আছে সেইবোৰ মানে। কিছুমান আহ, কিছুমান সেইবোৰতো মানে ভাবো মই অন্ধবিশ্বাস বুলি ভাবো কিন্তু কিছুমান জীৱনটো মানে, সুচাৰুৰূপে পৰিচালনা কৰিবৰ। কাৰণে কিন্তু তথাপিতো মানে, কিছুমান নীতি-নিয়মৰ মাজেৰে চলিব লাগে বুলি ভাবো আৰু।
হয়, হয়।
এই, নিজৰ-জীৱনটো যাতে ভালকৈ আহ, গৈ থাকে সেইটো কিছুমান মানি চলিব লাগে, কিন্তু অ, কিছুমান এনেকুৱা হয়, কিছুমান। কিছুমান সমাজত মানে যিবোৰ ভিতৰুৱা, এতিয়াও যিবোৰ মানে ভালদৰে শিক্ষাৰ মানে। আ, পোহৰ পোৱা নাই, তেনেকুৱা মানে গাওঁ কিছুমান আছে, বা এলেকা কিছুমান, তেওঁলোকৰ মানে বহুত মানে। অন্ধবিশ্বাস এতিয়াও আছে, তেওঁলোকে। এতিয়া আপুনি ধৰি লওক, কিছুমান কাৰোবাৰ জ্বৰ হৈছে, কাৰোবাৰ কিবা বেমাৰ হৈছে। সেইবোৰত ডক্টৰৰ ওচৰত নাযায়, বয়দৰ ওচৰত গৈ তেনেকে, মানে বহু। বহুত মানুহে মৃত্যুমুখত পৰে। সেইবোৰ বস্তু মানে শ শিক্ষাৰ পোহৰ নপৰে, ফালে। কি কয়? হয়, হয়, জৰা ফুকা, এইটো বিয়-তাৰপিছত হয়, বেজৰ ওচৰতে আগতে যিবোৰ আমাৰ পৰম্পৰা, আপুনি ঠিকে ক'লে, তোমাৰ আপুনি আগতে যেনেকে তাকে এতিয়া, আগতে সাপে, মানে খতিয়ালে কি কৰিছিলে, নদীত মানুহজনক উটুৱাই দিছিলে। হয়, এইটো এটা অন্ধবিশ্বাসে তাতে। কোন এ, তাতে তেনেকে উটুৱাই দিলেতো, মানুহজন তেনেকে কোনে ধৰিব তাতে।
অ, কোনোবাই মানে পাৰিলে, কোনোবা ভাল বেজে পালে বোলে ঠিক কৰিব, এনেকুৱা কিবা অন্ধবিশ্বাস আছে।
আমাৰ, এতিয়া। এই এতিয়া আপুনি এতিয়া ভাবিছে, এনেকুৱা গৰমত যদি কাৰোব মানুহ সাপে খুটিয়াইছে, সেই তেওঁৰ দেহাটো যদি উটুৱাই দিয়ে, কিমান দূৰলৈ যাব দেহা দেখোন গলি-পচি যাব।
গলি-পচি যাব অ, ঠিক কথা কৈছা, বা মাছেও খাই দিব পাৰে নদীত হয় না?
হয়, আৰু সেই গলি-পচি যোৱা দেহাটো ভাল কৰিব পাৰিব জানো কোনোবাই, আৰু এবাৰ মৃত্যু হোৱাৰ পিছত কোনোবাই ঘূৰাই আনিব পাৰে জানো।
নোৱাৰে, নোৱাৰে একদম এইবিলাক অন্ধবিশ্বাস।
ত, সেইবোৰ মই ভাবো, অন্ধবিশ্বাস। সেইবোৰ সাপে দংশন কৰিছে কিবা সেইবোৰ আমি বৈদৰ তাত বা কিবা এটা বেজৰ তাত যোৱাতকৈ আমি, চিধা ডক্তৰৰ ওচৰত যাব লাগে। ত, সেইবোৰ মানে, হয়। আৰু আপনিটো হয়, লগে লগে গ'লেতো টো, মানে বাচিবই সেইটোতো কিবা ন, লগে লগে যদি চিকিৎসালয়।
হয়, হয়।
এতিয়া আমাৰ ৰিচেণ্টলি, ভালৰ। এলেকা যিবোৰ, আমাৰ হস্পিতাল আছিলে, মই জাষ্ট শুনি আছোঁ আৰু আমাৰ এইটো। ভেৰগাঁও বুলি এজন এটা হস্পিতাল আছে ইয়াতে।
হয়।
তাতে মানে ৰিচেণ্টলি মানে বহুত মানে এনেকুৱা মানে সপ্তাহত মানে এজন দুজন। মানে তেনেকৈ সাপে দংশন কৰা মানে পেচন আহি থাকে। কিন্তু তাতে এতিয়ালৈ এজন মানে পেচেণ্টৰ মানে মৃত্যু হোৱা নাই। কাৰণ তেওঁলোকে লগে লগে চিকিৎসা লোৱাৰ কাৰণে।
অ আচ্ছা আচ্ছা মানে মানে তাতে অলপ সজাগ হৈছে। আৰু মানুহখিনি যে বেজৰ ওচৰত যাব নালাগে সচ যাব লাগে।
কিন্তু সেই যদি ডক্টৰতাত নগৈ যদি তেওঁলোকে অন্ধবিশ্বাস মানি চলিলে হয়। বেজৰ ওচৰত তেওঁলোকে তেওঁলোকৰ মানে মৃত্যু হোৱাটো বিশেষকে বেছিকে মানে থাকিলে হয় মৃত্যুৰ সংখ্যাটো বাঢ়িলে হয়। তেনেকে।
বাঢ়িলে হয়। অ।
আৰু যিবোৰ আমাৰ
জৰিয়তে নহয় ন চব বস্তু। অ আৰু আজিকালি মই কিছু কিছুমান নিউজতো দেখা পাওঁ কিছুমান মাথাৰ বিষ হয়। হ'লে মানে কিবা জৰা ফুকা কৰি ঠিক কৰিব চেষ্টা কৰে। মানুহজনে কয় নাই মাথাটো বিষাইে আছে। কৈছে নাই নাই ঠিক হৈছে এনেকে কয়।
নৰ্মেলি এতিয়া মানু মানুহে কি ভাবে ডক্টৰক নেদেখায় মানুহে ডক্তৰক নেদেখা জাষ্ট আমাৰ যিবোৰ ফাৰ্মাচিষ্ট থাকে ফাৰ্মাচী থাকে
অ।
তাৰ পৰা জাষ্ট মূৰৰ বিষৰ বা পেটৰ বিষত মেডিচিন লৈছিলে এতিয়া আমি ডক্টৰ তাত গ'লে হে কিহৰ কাৰনত পেট বিষাই আছে। আৰু সেই হিচাপত মেডিচিন চিনটো দিলেহে আমি ভাল হ'ব। এনেই নৰ্মেলি কিবা এটা কাৰণত পেট বিষাই আছে নৰ্মেলি পেটৰ বিষত সেই মেডিচিনটো আমাক কাম নিদিয়ে।
হয়।
তাৰপিছত মানুহে ভাবিব যে ইমান মেডিচিন খাইছোঁ ইমান কিবা কৰিছোঁ ভাল হোৱা নাই এতিয়া কি কৰিম কোনোবাই মানুহে চাগে কিবা কৰিলে।
অ কিবা এইবোৰ ৰীতি-নীতি বোৰ অ অ কিবা এনেকে অন্ধবিশ্বাস বোৰ আছে আৰু ৰীতি-নীতিত। আৰু যদি মই দুটামান ৰীতি-নীতি কওঁ যেনেকে আমাৰ এনেকুৱা আছে ৰাতি লাৰু দিব নাপায়। সেনেকুৱা ৰীতি-নীতিও আছে। আৰু পিঠা-পনা খালে মানে এইটো বিশ্বাস কৰে আৰু যে চাউলৰ গুৰিৰে বনোৱা যিহেতু হাতখন ধুব লাগে। নহ'লে কিবা বেমাৰ আহিব। বসন্তই আমাৰ এনেকুৱা টাইপৰ ৰীতি-নীতি কিছুমান আছে।
সন্ধিয়া লগা লগে আমি হালধি বেলেগৰ ঘৰৰ পৰা আনিব নিদিয়ে।
অ অ হালধি নিব আনিব নিদিয়া আৰু কিবা মাছ বা মাংস কিবা লৈ আহে জলকীয়া।
হয় জলকীয়া-নহৰু দিয়ে নহলে ভূতে ধৰিব।
ভূতে ধৰিব অ।
বাটত কোনোবা বেয়াই মানে আহিব। গোন্ধখিনি মানে মানে গোন্ধপাই আহিব ঘৰত সোমাব
অ আৰু কিবা কাল সন্ধিয়া শুব নাপ
অ অ অ সন্ধিয়া টাইমত মানে শুব নিদিয়ে। বা আৰু এইটো আমাৰ যিটো ঘৰৰ যিটো পানী মুধা বুলি কয় যিটো পানী পৰে টিনৰ পৰা তাত বহিবলৈ নিদিয়ে।
অ সেইটো কিয় নিদিয়ে আকৌ।
সেইটো, এই যিহেতু আপোনাৰ এইটো যিটো, আমাৰ বিষ্ণু নৰসিংহ ৰূপটো যে মাৰিছে হিৰণ্য কশিপু, তাতে মাৰিছিলে যিহেতু, সেইটো কাৰণে বহিব নিদিয়ে বেয়া বুলি কয়।
অ, আৰু এটা মই শুনিছো আপোনাৰ কোনোবা এটা জাগাত বোলে সেই আছে কিবা মানে গলত বোলে কিবা এনে নাৰাডাল লগাই দিছিলে, এনেকে বোলে গলটো ওলাই পৰিছিল তেনেকুৱা কিবা এটা শুনিছিলো। কাহানি এটা, মই কিবা গৰখীয়াৰ কিবা এটা শুনিছিলো এনেকুৱা।
হয়, হয়।
ত' তাতে বিশ্বাস কৰে আৰু কিবা ভগৱান আছে নে, কিবা এনেকুৱা আছে।
অ। অ, চাগে এইটো অ, নামনি ফালে কোনোবা মন্দিৰৰ বা আছিলে নেকি?
অ, অ। কিবা মন্দিৰৰ কাহিনী এটা আছে এনেকুৱা হয়।
মানে শিলত বালি মাটিৰে কিবা তেনেকুৱা কিবা এটা আছিলে, পাইছিলোঁ বাৰু, মই পাহৰিলোঁ বস্তুটো।
হয়, হয়।
অন্ধবিশ্বাস বুলি কলে, মই জাষ্ট ৰিছেণ্টলি এটা শুনিছোঁ মানে এতিয়া, এতিয়া আমাৰ বডিবিলাক যেতিয়ানেকি বডিৰ বস্তুবোৰ কাম নকৰে, তেতিয়া আমাৰ বডি পেৰালাইজ হয়।
বস্তুবোৰ কাম নকৰিলে ত' মই ৰিচেণ্টলি সুধিছোঁ মই, ডাঙৰ নহয় বাচ্ছাটো যে চৰু ন, দহ বছৰৰ, কিবা এটা প্ৰব্লেমত চাগে কাম নকৰা হ'লে, এটা ছাইড মানে পেৰেলাইজ হৈ গৈছে।
হয়।
কিন্তু সেইটো বস্তু পেৰালাইজ হলে মানুহে ডাক্তৰক দেখাব লাগে। কিন্তু সেই বস্তুটো ডক ত্তৰ নদেখাই মানে সেই, পৰম্পৰাগতভাৱে মানে কি কৰিছে, বেজৰ ওচৰত গৈছে। বেজে কৈছে যে ইয়াত তিনিটা ভূতে ধৰিছে, এইটো, এইটো সম্ভৱ হ'ব পাৰে জানো?
হেই নাই, নাই, নাই, এইবিলাক মিছা কথা, এইবিলাক একদম মিছা কথা।
বোলে এইটো মানে কি অ, ডাক্তৰক দেখুৱাব নালাগে, কাৰণ ডাক্তৰক দেখুৱালে তাৰ ডাক্তৰক দেখালে অ, ডাক্তৰক দেখাব নালাগে, ডাক্তৰক দেখালে ভাল হ'ব, তেওঁৰ কিন্তু ডাক্তৰক দেখালে আকৌ তেওঁৰ যিটো ইনকাম, নোহোৱা হ'ব যিহেতু
অ, অ।
তেওঁটো বাধা দিবই, ত' সেই বস্তুবোৰ মানে এতিয়াও মানে বহুত মানে কিছুমান অন্ধবিশ্বাস এতিয়াও আছে আমাৰ সমাজত, হয়।
অ, অ। এতিয়া হয়টো কিবা নাৰ্ভৰ বা মই আমি নাজানো বাৰু। নলীৰো প্ৰব্লেম হ'ব পাৰে, বা তেজৰ কিবা চলাচল বন্ধ হৈ কিনেও হ'ব পাৰে। হয়টো যদি পোনপ্ৰথমতে চিকিৎসা কৰিলে ভাল হ'লহেঁতেন, কিন্তু এতিয়া যদি সময়বোৰ দেৰি কৰি যায় তাহ তে আৰু মানে বেছি হৈ যায় থাকিব পাৰে, অ।
সেইবোৰ লগে, লগে মানে ডাক্তৰক মই যিহেতু, মোৰ মানে ফ্ৰেণ্ড আছিলে মই হস্পিতল তেনেকে কাম কৰা, মই কথা পাতিছোঁ আৰু তেতিয়া কৈছে নাৰ্ভাৰ বস্তুবোৰ যেতিয়া নেকি কাম নকৰে, আমাৰ চলাচলবিলাক বন্ধ হয়, তেতিয়া মানে সেইটো পেৰালাইজ হৈ যায়। যিটো আমাৰ চলা চলৰ প্ৰব্লেম, আমাৰ ব্ৰেইনে যিহেতু কন্ট্ৰল কৰে চব বস্তু ত' সেই বস্তু টো মানে ডাক্তৰক দেখাব লাগে ত' কৈছে, বেজক দেখালে ক'ত হ'ব এইটো, মানুহ মৰিব তেনেকে কৈছে আৰু।
অ, অ। আপোনাৰ ওচৰৰ দাঁতি কাষৰীয়া ওচৰৰে মানুহ নেকি, তেখেতসকল?
ইমানো ওচৰ বুলি ক'ব নোৱাৰি, অলপ দূৰৰ আৰু হয়। সুধি মানে মই তেওঁলোক গাঁৱত মানে আমাৰ ৰিলেটিভ আছে আমাৰ বিয়া মই তেনেকৈ যাওঁতে গম পাইছোঁ আৰু।
অ', অ', তাকে এইবোৰ অন্ধবিশ্বাসৰ মানে অলপমান কিবা অলপ কেম্পেইনিং কৰিলে ভাল আছিল মানে। এন জি অ' বোৰে।
কিন্তু তথাপিতো মানুহে শুনিলেও কি কয় মানে আপোনালোকেনো কি জানে ডক্তৰক মানিলেও মানে এইবোৰো বিশ্বাস কৰিব লাগে সেইটো মানে বৰ বৰ্তমান এতিয়াও আছে আৰু ইফালে।
সিহঁতৰ বিশ্বাসতটো বহুত গভীৰ বিশ্বাস মানে বেজৰ প্ৰতি সেই বিশ্বাসতটো মানে ভাঙিলেহত ত মানে সন্মানো লাগা যেন পাই চাগে।
হয় মানে। যোনে লৈকে তেওঁলোকক বুজাব যাব তেওঁলোককে মানে তেওঁলোকে ওলোটাকে বেয়া বুলি ভাবি ল'ব আৰু।
মানে সৰুৰ পৰা যিটো বিশ্বাস আছে ধৰি ললে আপুনি এটা বিশ্বাস কৰে। তিনিটিৰ পৰা ম ই যদি ফটকৈওঁ এই তো মিছা কথা।
হয়, হয় মানে নিজৰ মানে যিটো কিবা ধৰ্ম বিশ্বাসত কিবা আত্মবিশ্বাসত মানে এইটো আঘাত দিয়া নিচনা
লা আঘাত দিয়া নিচিনা হৈ গ'ল নহ কথাটো অ', মোক কৈ আছা এনেকুৱা টাইপৰ
আপ মানে কি জানে এইটো বিষয়ে আমিহে পালন কৰি আহিছোঁ, কৰি আহিছোঁ ত
আমি ধৰি লওঁক বহুতো আইতা ককাৰ পৰাও শুনিছোঁ এনেকুৱা ধৰণৰ কথা মানে মৰম বুলিুলও কব পাৰি সেনেকুৱা
হয় সেইবোৰ মানে পৰম্পৰা ইমান আহ বস্তুবোৰ যেতিয়া শিক্ষাৰ পোহৰ পৰিব সেইবোৰ নোহোৱা হ'ব কিন্তু আমি কি কৰোঁ নিজেতো মানু, মানু নিজৰ ল'ৰা ছোৱালী সৰু বাচ্ছা সেইবোৰকো মূৰত সোমাই দিওঁ।
হয়, হয় অ', যিটো নেকি বেয়া আৰু উম। তাকে আমি সিহঁতৰ সেইবিলাক ব্যৱহাৰ আমি সন্মান কৰিছোঁ কিন্তু অলপমান সলনি হ'ব লাগে আৰু।
নহয়। যেনেকে আমাৰ আগতে সতীদা প্ৰথা আছিল সেইবোৰ বৰ্তমান নোহোৱা হৈ গৈছে সেই বোৰ এটা অন্ধবিশ্বাস বা কিবাই আছিলে।
অ', গিৰিয়ক মৰিলে ঘৈনীয়েক আকৌ মানে কিবা এনেকৈ জাতি দিয়ে জুইত হয়, হয়, হয়, হয় এইবোৰ বহুত বহুত বেয়া এইবাৰ। ভাবিব নোৱাৰা কথা অ', কল্পনীয় কথা।
অ', তো সেইবোৰ বস্তু নোহোৱা হৈ গ'ল তেনেকৈ এইবোৰো মানে লাহে, লাহে চাগে পিছলৈ নোহোৱা হ'ব গৈ। শিক্ষাৰ ভালকে যেতিয়া পোহৰ পৰিব।
হয়, হয়। তাকে আৰু চাৰ্ভে কৰিব লাগিব যে এনেকুৱা।
হয় ঠিক আছে, হয় ঠিক আছে। ভাল লাগিল আপোনাৰ লগত কথা পাতি।
ভাল লাগিল সঁচাকৈ ঠিক আছে।